হেল্ল'। ক'ত আছা? উমঁ' কোৱা শুনি আছো, ক'ত আছ?
ঘৰত আছো।
উম' বাকী ভাত পানী খালি?
ভাত খালো, ভাত খালো তই খালি।
এ মইও যাষ্ট খাই উঠিচোহে।
এই হেৰীলৈ যাওঁ বল।
ক'ত?
ফুৰিব যাওঁ কৰ'বাত।
তাকে, ফুৰিব যোৱাৰ কথা মইও ভাবি আছো আকৌ লগৰ কেইটাকো কব লাগিব মানে ভাল জেগা- এটাত যোৱাকে।
বেছি পোৱালি নলবি কম লবি।
কম পোৱালী ল'ব লাগিব অঁ' তেতিয়া ভাল লাগে গৈ।
মানে কেইটা ঘৰ, তোৰ সাত-আঠটা মান?
উমঁ' সাত-আঠটামান পাৰি আৰু।
উ' কিহ'ত জাবি?
কিহ'ত মানে এতিয়া ক'ত যোৱাতটো হয়বা দূৰ জেগা গ'লেতো বাৰু- আঁহ' ট্ৰেইনত-ট্ৰেইনত বা এনেকেই কিবা দিবলৈ হয় যদি ওচৰত হয় তেতিয়া গড়ী লৈ যাব লাগিব।
গাড়ী লৈ মানে
হুম'।
কি কিহ'ত যাবি?
মানে গাড়ী লৈ গ'লেতো এতিয়া ওচৰ জেগাত যাব লাগিব বাকী ট্ৰেইনত গ'লেতো দূৰ জেগা গ'লো হয়।
অঁ', -অঁ', টেইনত গ'লে ভাল লাগিব কিন্তু দেই।
গোটেই লগৰ কেইটা গ'লে ন'হ।
অঁ' লগৰ গ'লে ভাল লাগিব।
ট্ৰেইনত তোৰ হেৰিলে যাব পৰা যায় এইটো কি কয়- মানে দূৰ জেগাবিলাক, জেগাবিলাক নামেই পাহৰিছোঁ মই।
হেৰি যাওঁ বল।
ক'ত?
বে
হা'।
বেংগলোৰ যাওঁ।
বেংগলোত ভাল জেগা আছে জানো ফুৰিব পৰা?
বেংগলোৰৰ ভাল জেগা জানো আছে নেকি।
অঁ, তো মানে ভাল জেগা এটা লাগে আৰু যাবলে।
উম'। আমাৰ ইয়াত অসমত কি আছে ভাল জেগা?
ভাল জেগাতো বহুত আছে অসমত।
আমি আমি গ আমিতো চবতে যাওঁ ন অসমৰ গলোৱে দেখোন চবতে।
গৈছো বাৰু নোযোৱা নহয় বহুত জেগাতে গৈছো, বহুত কিছুমান জেগাত নাইযোৱা আৰু। আমাৰ তেজপুৰতে ইমান ভাল ভাল জেগা আছে।
এই বুঢ়ী
তেজপুৰত জাহাজ ঘাটটো গ গ'লে কি ভাল লাগে মনটো। জাহাজঘাট আছে ৰুদ্ৰপথ, দেৱীসিং ঘাট, গণেশ ঘাট। তই গৈছ নাই? হেল্ল। শুনিছা নাই? একো শুনা নাই দেখোন বে মই।